হেল্প।
অনু
অ' এইয়া ৰ'বা আছো বহি। ত্ৰিচা নহয় জানো।
হয়।
মই বোলো খা-খবৰটা লওঁ।
বেয়া হৈ আছেটো
আহ গা--মোৰ মাজতে দুদিন খুব বেয়া গ'ল। এতিয়া ভাল হৈছে দিয়া অকণমান। মাতটো নাইকিয়া হৈ গৈছিলে খাইছোঁ খাইছোঁ। এই ঔষধ না। খাইটো আজিকালি। বেমাৰ ভালেই নহয় দেখোন--উম ঔষধ খালো তাৰপিছতে আকৌ।
গৰমটো বহুত পৰিছে।
সেইটোৱে, সেইটোৱে ভাইৰেল জ্বৰৰ নিচিনা আহিছে। তোমালোকৰ ভাল নে মাহঁতৰ ভাল।
গৰম থাকিব পৰা নাই চট ফটাই আছো সব।
ক'বা দিয়া ন এইকেইদিন যে এইদিনাতকে সিদিনা গৰম সেইদিনাতকে এইদিনা গৰম।
আজি বৰষুণ পৰিছে নেকি তোমালোকৰ ফালে?
নাই! তোমাৰ তাত পৰিছে
ইয়াত মানে, ৰাতিপুৱাৰ পৰা নিউজতো পাই মানে নিউজ বুলি নহয় কিন্তু গম পাই আছিলো আপাৰতো বৰষুণ এইফালে গুৱাহাটীৰ চাইডে লোৱাৰতো বৰষুণ। কিন্তু আমাৰ ইয়াত নাই বোলো কি হ'ল এতিয়া অলপ আগত চোতাল খনেই নিতিকিলে দুটোপাল মান দিলে বৰষুণ। কিন্তু, সেই কিন্তু গৰমহে লাগিছে বেছি। বহুত বৰষুণ আজি আপাৰ আছামত। একদম ধুমুহা বৰষুণ একদম টুৱেণ্টি টু ডিগ্ৰী হ'লগৈ।
অ বাপৰে।
কাপোৰ লৈ অ কাপোৰ লৈ আছে তাত মানুহে। সেয়া।
ইফালে নাই। নিতিতিলে দিলে অকনো। তুমি কিবা হেৰি তুমি কৈছা হেৰি কথা নিতিতিলে বুলি মোক সেইটোকে কৈছো দেখিছানে, তিতাতো দূৰৰ কথা অ', তুমি নিতিতিলে কৈছ যে ইয়াৰ উমঘামেই নাই। আমাৰ ইয়াত উমঘামেই নাই।
খোৱা বোৱা কৰিলা?
নাই। চাহ তাহ খাই উঠিছ। ছো হে। আকৌ ৰাতি আহাৰ বনাব লাগিব।
উম।
চাহ তাহ খাই উঠিছো হে। অকমান দেৰি হৈ যাব ন, খুৰা অহা দেৰি হয়।
পুৰা দেৰি হয় ন।
দেৰি হয় দেৰি হয়। সেইকাৰণে মানে ম‌ই গৰম হলেও মানে আগতীয়াকৈ বনাই নথওঁ।
কলে?
তোৰ মোৰ কেতিয়াবা দোক কানো সলাই দিওঁ এতিয়া নোযোৱা দিন কোন দিনটো ঘৰত তে ধেৰ কাম উলিয়াই লও মই। বিশেষকে মই বনোৱা কাম বিলাক কৰো যে আচাৰ বাজিল মানে হেৰিলকে গোটেই খিনি পিঠা পনা এইবিলাক থাকেই মো ইটো সিটো।
ধুনীয়া।
থাকেব তা নহয় নহয় থা।
ব্যস্ত হৈ থাকিলে ভাল লাগে তেতিয়া সময়কণ কেনেকে যে গমেই নাপায়।
এনে থাকি বেয়াও পোৱা হলো ৰ'বা মই এতিয়া।
উম।
হাহিঁ নাথাক বি নাথাকিবি আকৌ। খালে ভাল লাগে।
সেটোৱে
ভাত বনাইছে মায়ে?
মায়ে বনাই আছে এতিয়া।
কি বনাইছে আজি তোমালোকৰ?
আজি দেউতাৰ গাটো ভাল নহয়, দেউতাই অলপ বেলেগ ঔষধ খাই আছে কাৰণে। মাছ মাংস খাব খাব নোৱাৰে, কিন্তু দেউতাৰ মুৰি ঘন্টা খাবলৈ মন গ'ল। ত মাছতটো নাখাই মুৰি ঘন্টা খিনি খাব। মানে, সেই তো অহ
অ সেইটো দেখোন মাছেই থাকে তাতে
মাছেই থাকে গোটেইখন। ত আহি কৈছে মোৰ ঘন্টা বনাই দিব। দিব লাগে তাকে বনাই আছো, অ' সেইটোতো মাথাটো দিয়ে বনাই মই বুজি না পালো আৰু সেয়াকে বনাই আছোঁ।
হয় দিয়া।
তাকেই মই অকমান পঢ়ি আছোঁ। পৰীক্ষা পালেহিয়ে নহয়।
অ' পৰীক্ষাও দিবা নহয় তুমি ন, হয় দিয়া।
জুনতে আছে কিন্তু এতিয়া চোন পোন্ধৰ দিন মানুহ নাই। মোৰ একেবাৰে সময়ে পোৱা নাই দিনটো গৰমত, ৰাতিপুৱা অকমান কি এঘন্টা দুঘন্টা পাওঁ, তাৰপিছত যাব লাগে ক্লাছ কৰিবলৈ আহি পাই। মানে মোৰ ঘূৰাই পৰি যোৱা নিচিনাকে গৰম পৰিছে তাৰপিছত আকৌ ভাতিবেলা টিউচন কৰি মোৰ সময়ে নহয়গে, ৰাতি টেপনি ধৰে। অ' তাকে।
টিউচনো কৰিছা ন, ভালে কৰিছা আজিকালি বহুত ছোৱালীয়ে মানে ল'ৰা ছোৱালীয়ে এইটো এটা মানে, টিউচন টো এটা হেৰি কৰি লৈছে। ভাল কথা কিন্তু বেয়া নহয়।
মোৰ আৰু দুটামান টিউচনৰ কথা কৈছে কিন্তু মই গৈ গৈ পঢ়াব একেলগে মই বোলো নাই, মইটো ইমান দূৰ যাব নোৱাৰিম ন, তাতে তেওঁলোক আহিলে মই ঘৰতে পঢ়াই দিম বোলোঁ। তাকেই আৰু মই ইমানে অচিনাকি মানুহৰ য'তে ত'তে তাতে গৈ পৰি নাথাকোগে আৰু মোৰ ইমানো এনেকুৱা নহয় গতিকে মানে কাৰোবাৰ মন আছে বিচাৰিছে যদি ঘৰলে আহিলেই
সেইটোৱে ছবতেই নোৱাৰি নহয়।
নাই আমাৰ এতিয়া য'ত কৰো, তেওঁ ধৰা মাক আৰু সৰু ল'ৰাজন থাকে, ত' একো নাই আৰু তেওঁ খুৰীও গৰাকীও মানে বৰ মৰমীয়াল বা এটা মানে মোৰ ঘৰুৱা এটা হেৰি টাইপ বনি গৈছেগে। এতিয়া মই বেলেগৰ ঘৰত য'তে-ত'তে হে তেনেকে পঢ়াৱ। এই নোৱাৰিম নহয়।
এই নোৱাৰী নোৱাৰী নোৱাৰী।
উ এই নায় এতিয়া বেলেগ কিবা হেৰি কৰিছে নে? নে
মায়ে ভাত কি বনাই আছে? ভাত বনাই আছে দেত তাই শুই আছে। মই বাৰানণ্ডাতে বহি পঢ়ি আছো। সেয়াই আৰু
দিনত কি কৰিলে? মায় যিটো গৰমৰ চুত।
সদাই থাকিলে একদম থাকিব পৰা নাই ই্ চাত ্ পিছত তাৰপিছত আহ মহাভাৰত খন চালে ম'বাইলতে।
অ আইতা, আইতা, আহিছিলে গ'ল?
অ, গ'ল গ'ল আইতা পৰহিয়ে গ'ল।
আইতা
আইতা এতিয়া ঠিকে আছে কিন্তু কি হ'ল, আইতাৰ ফোনটোও বেয়া, গতিকে যোৱাৰ পৰা একো খবৰ নাই আৰু মানুহজনীৰ। সেইটো এটা কথা, খবৰ চবৰ নাই এতিয়া মানে গ বোলে খবৰ পোৱা বা তেওঁ আহিলেহে পোৱাহে যেতিয়া ফোনটোও বেয়া। এইটো ডাঙৰ আজিকালি এইবোৰ চিন্তা ম'বাইলবোৰ মানে চবেই চলাব নোৱাৰে ন, আৰু তেওঁক মানে এটা দি আইতাৰ ম'বাইলটো, মামাৰ ল'ৰাজনে এটা দি দিলে। সি তাৰ বেয়া হোৱা এটা এনেই,
নোৱাৰে। উপাই নাই কি কৰিবা।
তুমি ভাত কি দি বনাবা আজি?
আজি ৰুটিয়ে খায় নে ভাতে খায়।
ৰুটিটো ৰাতি বেছি ভাগ ৰুটিয়ে হয়। গম পাইছানে? বেছিভাগ ৰুটিয়ে হয় ৰাতি তাৰ মানে হেৰি যে চুগাৰ থকা মানুহ। মোৰ নাই বাৰু খুৰাৰ চুগাৰ আছে যে আৰু এটা কথা মানে হেৰি যে এই এতিয়া চৰ্দি তৰ্দি হৈ উঠিছে ন
উম
সেইটোও কথা মানে ৰুটিটো খাবলৈ ভাল পায় অকমান আৰু
ৰুতিটো
ৰাতি ৰুটিটো খাই ভালো লাগে বাৰু বিশেষকে চৰ্দি হলে ন
ৰুটিয়ে খাওঁ নেকি এতিয়া তাকে মোৰ মনতো সেইটোৱে আহিছে।
হা হা হা এ তাৰপিছত এ হেৰি কি বুলি কয় তোমালোকৰ কুকুৰ এটা আছিল আছে নে এতিয়া সেইটো?
আজি ছয়মাহ হৈ গৈছে ডিচেম্বৰত ঢুকাইছে সি।
অ ঢুকালে নেকি
ঢুকালে একদম মানে বুঢ়া মানুহ যেনেকে তোমাৰ শেষ সময়ত ধৰা ঢুকাই যায় এ তেনেকেই ঢুকাইছে একদম। দীঘল দীঘল উশাহ লৈ লৈ লাষ্টত একদম খোজকাঢ়িব নোৱাৰা হৈ গৈ পৰি গ'ল আৰু তাকটো একদম উম ডাঙৰ মানুহক পিন্ধোৱাৰ নিচিনা হাগিজ পিন্ধাই পিন্ধাই থৈছিলো লাষ্টৰ কেইদিনত।
হয় নেকি?
অ তেনেকেই তেনেকেই থাকিলে আৰু সি। তেনেকেই গুচি গ'লগে ৰাতি ৰাতিপুৱা ৰাতি দুটা দেৰটা আঢ়ৈটা বজাত ঢুকাইছিল।
কি কৰিবা আৰু যিমান দিনলৈ থাকে আয়ুস সিমান দিনহে থাকিব হয় নে নহয়? উম
সেয়ে সি ঢুকোৱাৰ সময়ত সি মানে লাষ্ট সময়ত দাদাক বহুত বিচাৰিছিলে। কিন্তু সি আহি নাপালেহি। তিনটা বজাত গুৱাহাটীৰ পৰা মালিকৰ ঘৰে তলা মাৰি দিলে। তিনিটা বজাত কান্দি কান্দি তলা খোলোৱাইছে। আহি পাইয়ো পালেহি আৰু আহি মোক সুধিছিল সি, সি কিয় উঠা নাই, সি কিয় মাত দিয়া নাই? তাৰ পিছত সেই আৰু নেপালেহি তাইৰ সেইটো ৰৈ গল মানে।
অ' সেই দুখটো অ' সেই দুখটো ৰৈ গল তেওঁৰ। উম বহুত মৰম মৰমত ৰাখ ছিল ন, হয় দিয়া।
বহুত মৰমত ৰাখিছিলো গোটেই আৰু মানে সি একেবাৰে সৰু পৰা ডাঙৰ হৈছে ন। সি মানে আমাৰ কিবা ককাই ভাইৰ নিচিনা। তিনিওটা মানে তেনেকে থাকো। অ' সেইটোৱে।
কি কৰিবা আৰু উপায়তো নাই।
উপাই নাই কোনোবা সময়ত খুব মনত
এ পঢ়িব কেলেই নপঢ়িব বাৰু কিয় নপঢ়িব কোৱাচোন? এতিয়া মোৰ শুনা পাইয়ে কেনেকুৱা লাগে। তোমাৰ মুখত হয় নে নহয়? আৰু তোমালোকে নিজে আপডান কৰি থকা তাক ঘৰৰ সদস্য চৰ নিচিনা
উম। দিয়া খুশী হ'ব এতিয়া।
হ'ব দিয়া বাৰু ৰাখিছো ন। এ মাক হেল্ল'